হেল্লো।
উম এ খবৰ খাতি ভালেই বাৰু তে পিছে তোমাৰ কেনেকুৱা?
এইয়া ভালে আৰু তোমাৰ এইয়া জ্বৰ মানে তোমাৰ গা বেয়া এইকেইদিন মানে। একদম মানে কিবা ভাল লগা নাই তোমাৰ ইয়া এই পথাৰত এইকেইদিন লাগি আছো না।
উম।
এতিয়া তোমাৰ ভালে এ তোমাৰ কেইদিননে। পানী চানী লাগি থকা হৈছিলে না ইয়া তোমাৰ কঠীয়া বিলোৱা কঠীয়া দিয়া কঠিয়া। হেৰি কৰাৰ পৰা মানে তোমাৰ এইকেইদিন মানে পুৰা জ্বৰে পাই গ'লে আৰু তোমাৰ বৰষুণো দি আছিলে। বৰষুণত জিক। যিকি যিকি তোমাৰ ৰোৱনীক ভাত নিব দিব লাগে আনিব লাগে সেইবিলাক মানে।
উম। ঠিকে আছে বাৰু দে আমাৰো বুজিছা এই ৰ'দডালৰ কাৰণে যিহে মানে অসুবিধা হৈছে। এ মাজে তাৰ। আমাৰ মই যিহেতু দেউতাৰ কৰে ন সেইকাৰণে অলপ দিগদাৰ হৈ গৈছে এতিয়া অলপ ৰ'দটো কমোতে মানে ৰুৱনী। লগাই দিছে এতিয়া বাম খিনিত লগোৱা হৈ গ'ল বাৰু দে বেছিভাগ এ মানে দহ। খিনি লগাব আৰু পানী অকণমান কমিলে।
উম।
এতিয়া পানীটোও বাঢ়ি আছে দেখি চাই কি হয় এবাৰ খেতি গম পোৱা নাই আৰু পানীতোও নাহিলে।
উম। আমাৰো তোমাৰ এয়া বামখিনি চব বাম তোমাৰ চৌবিশ বিঘা আছিলে বাম খিনি লগোৱা হ'ল আকৌ তোমাৰ দ খিনি মানে তোমাৰ দহ বিঘা মান আছে দ খিনি লগোৱা নাই দ খিনি আকৌ লগাব আছেই তোমাৰ দ খিনি মানে পানী বহুত যে সেইকাৰণে লগোৱা নাই মানে, তোমাৰ লগালে কঠিয়া মানে দেখিয়ে নাপায় মানে সেইকাৰণে লগোৱা নাই পানী অকণমান কমিলেহে মানে লগাম মানে
উম তাকে মোও সেই চাই আছো ৰবা এতিয়া কি হয় পানীটো কমে নে নাই আৰু মানে এতিয়া চোৱাটো কামটো শেষ কৰিলে ত
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'